হেল্ল'! অঁ। এ কি কৰিবা। যোৱাকালি যে বৰষুণ দিলে, যোৱাকালি আমাৰ এইফালে বহুত বৰষুণতো।
অ' হয় নেকি?
অঁ, তাৰপিছত চোতাল ভর্তি, ঘৰতো পানী সোমাইছে।
অহ।
লে আৰু আজি কাম বাঢ়িল, সেইবিলাক পানীবিলাক সিঁচিলো। উম ভাল কৰিলোঁ তাৰপিছত ৰান্ধা - বাঢ়া কৰিলোঁ। তেনেকুৱা তাৰ পাছত আৰু ইয়াতে আমাৰ আজি সেই গোসাঁই ঘৰত যাব লাগিব, তিনিটামান বজাত। এই আয়তীবিলাকে আই নাম বুলি কয় যে।
অ', অ', অ'।
অ', আইন নাম ধৰিব, ধৰিলে আৰু ভাত পানী খায়, মই অৱশ্যে ভাত নাখাওঁ। বাকীবিলাকক ভাত দি পেলাই, এই তাতে যাব লাগিব।
অ', ওচৰতে ন মন্দিৰটো?
অ অলপ দুৰ আছে। তাৰমানে এই বছৰত, এই আহাৰ মাহত তাৰমানে তিৰোতাবিলাক কে এনেকৈ হেৰি কৰে এই আই নাম ধৰে।
অঁ।
ধৰিলে আৰ আমি পইচা উঠাই তাত ভোগ বনাই
অঁ।
তাৰপিছত প্ৰসাদ দিয়ে, পায়স বনায়
অ আৰু মানে এই বসন্ত যে ওলাই
অঁ অঁ, গাঁওবিলাকত ধৰে যে।
অ', অ', অ'। অ', সেইটো নিয়ম আছে কিন্তু সেইটো হ'লে। বহুত নিয়ম মানে ধৰ, চোৱা - চিতি লগাব নালাগে। মানে লেতেৰাকৈ থাকিব নালাগে, অ', অ'। আৰু ধৰ এই গধূলি সময়ত ধূপ - ধূনা দিব লাগে, গংগাজল চি টাব লাগে। অ' তেনেকৈ, বহুত নিয়ম আছে, নিয়ম
আইন ওলোৱা নাই, তাৰ মানে বছৰত ধৰেই আমাৰ ইয়াতে গাঁৱৰ ফালে তিৰোতাবিলাকে পইচা উঠাই, পইচা উঠ ঠেলৈ তাতে আৰু প্ৰসাদ দিয়ে, ভোগ দিয়ে, পায়স বনাই
অ অ।
উম তাৰ পাছ আৰু তেনেকৈ টাস্ক তে আৰু।
অ, আমাৰ ইয়াতো আছে, অ মই মানে আজি পৰিবাৰ না এই বাইদেউ আহিলো। ঘৰত, এ বাইদেউ ক'লে ডাঙৰ বাইদেউৰ ঘৰত যাম বুলি। আৰ ডাঙৰ বাইদেউৰ ঘৰত আহিছিলো। অ দুটা এঘাৰটা বজাত আহিলো অ, তোৰ ৰাস তাবিলাক ইমান বেয়া হাজো হব।
অ। হেৰি তাতেতো হেৰি মাধৱ মন্দিৰ আছে। মাধৱ মন্দিৰ, অ গৈ মই গৈছো তাতে। মাধৱ মন্দিৰত, কি ভাল লাগে নহয়।
অ ভাল লাগে, এই যে বসন্ত এই এই যে বসন্ত কথা ক'লা এইবোৰ লামডিঙত মানে ধুনীয়া সেই শীতলা মন্দিৰ আছে।
টো ময়ো।
অ বহুত ডাঙৰ তাত পূজা হয় চৈতৰ মাহত নাই।
অ
অ বিৰাট ডাঙৰ ম অ ময়ও দেখিছোঁ
আমাৰ ইয়াতো আছে
অ
আমক বসন্ত ওলালে ঘৰত জাপ পানী এনেকৈ দিলে এ ভাল হয় জালি আনিলে ভাল হয়
অঁ
আমাৰ আৰু ধৰ সাতদিন নেকি নাম ধৰা হয়
অঁ
আমাৰ ইফালে আমাৰ ইফালেও কৰে অ
অঁ
কিবা আমাৰ এইফালে বসন্ত মানে ধৰাচোন কিবা অলপ গাত যদি কিবা অলপ পশা চসা ওলায় গুটি চুটি তেতিয়া ওলাৰ লগে লগে মানে হেৰি কৰে পইচা এটা ধুই থৈ দিয়ে তাৰ পিছত আৰু ঢালা গাখীৰ দিয়ে বুলি কয় তোমাৰ মাহতৰ ফালে নহয় এনো কোৱা, এইটো আমাৰ ইফালে কিবা ঢালা গাখীৰ দিয়ে। গাখীৰ কেঁচা গাখীৰটো মানে সূ সূৰ্য্য ওচৰত দি এই মানে সেৱা কৰে আৰু যে আৰু মানে বসন্তটো ভাল হৈ যায় আৰু সেনেকৈ কৰি দিয়া মানে নিয়ম নীতি কৰে আৰু মাছ, মাংস, আদা, নহৰু, মছলা, একো নাখাই বইল খাওঁ সেনকা
অ, আমাৰ ইয়াটো মানে পাঁচদিন নাম ধৰিলে ঘুৰা নেদে যেতিয়া ন দিন হ'ব তেতিয়া ন দিন মানে বিদায় দিয়ে আৰু ইয়া নমভাগ কৰিব লাগে
উম
আৰু ধৰ কেঁচা গুৰা, কিছুমানে গাখীৰ দিয়ে গাখীৰ বা পাতহে দিল নললে চিনি নাপাই সিহকে কৰিবি নপুৰ চাকি লাগিব
অ অ আমাৰ এইফালেও এনকা
অ অ এনকা আৰু সে সেইখন তাৰ মানে সেইখন যে মানে ঘৰত ৰাখিব নোৱাৰে।
অ অ, পানী উট পানী উটাই দিব লাগে।
পানী উটাই দিব লাগে আৰু নিয়াৰো নিয়ম আছে মানে পিছ চাইডে ঘূৰি চাব নোৱাৰে।
অঁ
পিছ নোহোৱাকে পিছ নোহোৱাকে ধৰি নিব লাগিব আৰু কি
সি আমাৰ মাহঁতৰ ঘৰত আমা মাহঁত ঘ ঘৰত এটা তিৰো এটা আছিলে, ইমান ধুনীয়া আই নাম গাই মানে ইম বিৰাট ভাল শুনি থাকিব ইচ্ছা যায়।
অহ
এতিয়া ঢুকালে তিৰোতাজনী। বিৰাট ধুনীয়া আই নাম গায়। মানে শুনিলেই মানে মানে দেহতৰো অসুখ খিনি ভাল হৈ যোৱা যেন লাগে। একদম ঠাণ্ডা পৰি যায় দেহাটো। সেনে কোৱা, পিছে আজি বাইদেউ ঘৰত কি কি বনালে?
অ, বাইদেউ মানে আমি আহোতে বনাই থৈছো, অ! মানে মাছ আনিছিল! মাছ মানে এ টেঙা। গেচ পালেঙা যে টেঙা আৰু টেঙা মিক্স কৰি পেনে বনাইছে, আৰু হে হেৰি বনাইছে, মিক্স কৰি চব্জী এখন বনাইছে আৰু পটল ভাজি আৰু কনীৰ দম বনাইছে।
অ', বাইদেউ কেইজনী সোৱাদকে বনাই অলপ মানুহ, গাঁৱৰ টাইপৰ নহয়।
অ', বহুত সোৱাদ হয়, অ', ভাল লাগে।
মইও মাংস বনালো।
অ মাং
অ' মাংস, বেছি হেৰি মানে, এইবিলাক কাম বিলাক বাঢ়িল নহয়। পানী সিঁচা, সেইকাণে চত কাৰ কৰিব, হা', অ', পানীত, উঠিছে অলমান ভিতৰত সোমাইছে সেইকাৰণে দা দালি এখন বনালো মাংস বনালো আৰু ভাত ভাতকেৰেলা গছৰে আছিল সেই মানে এ অলপ বইল কৰি দুই-ফাল্লা কৰি বেচনেৰে ভাজিছো আৰু চিম্পুল এখন আৰু আপনা--এই যে আছে তিল যে আছে তিল তিল তিল দি নৰসিংহৰ পাত দি এখন চাটনি বনাইছো সেই সেনেকৈ আজি চিম্পুল কে বনাইছো আৰু অঁ ভাল লাগে ৰাতিপুৱা আজি মই এ ৰাতিপুৱা আজি মানে ৰাতিপুৱা ৰুটি খোৱা নাছিলোঁ ভোক লাগিল ৰাতি এ ভাত আছিল পন্টা ভাত যে অ', তাত তিল কেইটামান পতাখনতে বতি পেলাই।
অ বিৰাট ভাল লাগে তিল বটা পান্টা ভাত
অঁ', খাওঁৱেই আমি।
মই আজি ৰাতিপুৱাই বনাইছো, মানে নাৰিকল ৰুকি।
অ', অ
আটা মাৰি কিনে,
উম'
ত ময়দা ইয়াতে মিছ কৰি কেনে মাৰিছোঁ তাত সেই নাৰিকল ভাজি কিনে নাৰিকল ভাজি কিনে সোমাই সোমাই দিছো
অঁ
টো ভাল লাগে
ভাল লাগে এনেকৈ খাই পেলাই আমিও বহুত দিন খোৱা নাই ৰবা সেইটো বস্তু বনাম ৰবা এই মাইনাৰো গৰম বন্ধ দিছে নহয়
অ'।
এতিয়া, তাই থাকিলে বনাব ভাল হয় আৰু। উম, সেই বনাম। ইফালে আৰু, ইফালে আমাৰ এই বৰিহাত বুলি নাম শুনিছা নে?
অ', শুনিছো।
তাত এখন বঢ়িয়া ৰিজৰ্ট, ৰিজৰ্ট ওলাইছে নহয়। গাঁৱলীয়া, সেইখনত খাদ্য পায়, তাত যাম যাম বুলি বেছি, মানে, টিকট দুশ টকা লয় এটাৰ, আৰু সেই দুশ টকাতে খাব পাৰি।
হয় নেকি, দুশ টকা ললি কথা নাই যদিও খাবই পাৰি।
অ', তাত খ সেই দুইশ টকাৰে টিকটো হ'য়, খাবও পাৰি।
তেনেহলে এটা কাম কৰি, মই বাইদেউৰ ঘৰত যাম। তাৰপৰা সেনেকৈ যাব পাৰিম, অ' অ'।
বাইদেউ, মাজু বাইদেউকো লৈ আহিবা, অ'। এখন ই ৰিক্সা ভাড়া এখন কৰি পেলাই যাব পাৰিম।
অ', কোনোবাই দেখিছেনে আগতে?
দেখা নাই, মই মোবাইলতো দেখা পাই থাকো। গাঁৱে ভাত খুৱাল, ভাত তাত দিলেওঁ, তাত মানে চাটনি চাটনিও খুৱায়।
আৰু অ', নহয় অ' শুনিছো মই ঘৰুৱা মানে চব খাদ্য তাতে পোৱা যায়, আৰু ধৰ শাক অ', তাৰমানে মই হেৰি দেখিছো টো, এজন মানে টিৰোতাই তাৰপৰা শাক বুটলি কিনে এশখন ভাজি বনাইছিল।
যোৱা নাই কিন্তু, যাম যাম কে ভাবিহে আছো।
অ', অ' গৈছে, বহুত মানুহ গৈছে, অ'।
সি ঘৰত যাম বুলি ভাবি আছো, অ'।
আমাৰ ইয়াৰ পৰা গাড়ী লৈ যাব পাৰি।
অ', পাৰি হ'লে আমাৰ ইয়াৰ পৰা বেছি ওচৰ হ'ব।
হয় নেকি?
তুমি নহ'লে আমাৰ বাইদউ ঘৰত আহিবা, আমাৰ ঘৰত আহিবা, বা বাইদেউ হতৰ ঘৰত পৰা আহি পেলাই, একেলগে যাব পাৰিম।
এখন গাড়ী ভাড়া কৰি সেনেকৈ
অ', অ' তোমাৰালোকৰ খুৰাহঁতৰ, ছোৱালীতটো আহিব পাৰিব।
অ', নহয় নহয়
অ',
অ', সেই আলোচনা কৰিব। লাগিব।
নহ'লে আলোচনা কৰিবা।
অ', অ'।
উম, উম। এই কালি বৰষুণত, এই গছৰ কলগছ আঠ হেৰি লাগিছিলে, সেই কাচকল একথোক লাগিছিলে। ধুনীয়া হৈছে কাচকল থোক। মানে বতাহ বৰষুণ কাল অ এনে হেৰি বতাহ বৰখুন কালি বহুত দিলে নহয় মানে ভাঙি গ'ল। ভাঙি গ'লেও কথা নাই পূৰত হৈছে এই বস্তুটো আমি মানে কাটিম কাটিম বুলি ভাবিয়ে আছিলোঁ কিন্তু এ নাক তাকৈ কালি ভাঙি গ'ল তাৰমানে গছডাল উভালি পৰে। তাৰপাছত আহিলৈ এইবিলাক আৰু কি কৰি ইমানতো আচ পাল খাব নোৱাৰি ঘৰত ভাবিছো অলপ বজাৰতে দি দিম অলপ পইচাও পাম।
অ অহ বজাৰত বজাৰত দিব লাগেই। মানে দুইশ দুই পইচা ওলাই অ আৰু ইমানতটো খাব নোৱাৰিম না।
অ কিনিয়ে সিমান ৰাখি পেলাই বাকী খিনি বজাৰত বি ক্ৰি কৰিব দি।
অ দাম আছে মানে বিশ টকাৰ পাঁচটা দিয়ে।
অ গৰমৰ দিনত
টো দিছে বোটকেইটা দছটামান দিছে।
এ অলপমান জাতে বজাৰৰ বাৰত গ'লে সস্তা কিন্তু বাকী বাৰ তুমি যোৱা যদি বেছি দাম। উম। আমাৰ ননদ ননদ জনিৰ ঘৰত নতুনকৈ বনাইছে নহয়। এ তাতো তাৰানে ধুনীয়াকৈ হেৰি কাচকল লাগিছিল যোৱ বাৰো লাগিছিলে এইবাৰো লাগিছিলে। গোতে সেইবাৰ মানে ভনী যোৱাই জনে দি গৈছে সেইবাৰ এক আষা। অ দি গৈছে আৰু গোটেই বিলাকত টাকা পৰিয়াল দিয়াচোন ভগাই পেলাই খালো ধুনীয়া কাচকল হৈছে যোৱাবাৰো লাগিছিল তাইৰ।
অ।
এইবাৰো লাগিছে।
ফলটোতো একো মানে সাৰ দিয়া নহয় না
অ অ আমাৰ ইহঁত বা আমাৰ ল'ৰা ছোৱালী কেইটাই কিন্তু ভাল তাই ধুনীয়াকৈ গোল গোল কৰিল কাটি পেলাই অলপ তেলত যদি ভা ভাজি দিয়ে ইহতে এইফালে চিপ চদৰে অ সেনেকৈ খাই, এ মই সেনেকা ভাজি দিওঁ। অ অ। এ বইল কৰিলে ভাল নাপায় এনেকা হেৰি কৰিলে না